হেল্ল' অ', ভইচটো আহিছেনে?
অ', আহিছে আহিছে মোৰ মাতটো গৈছেনে?
অ',
অ', কি খবৰ তোমাৰ?
অ', মই ভালেই।
অ', মোৰ আছো ভালেই। এতিয়া কি কয় নতুনকে ফোন এটা ললো নহয়।
তুমি ষ্টেটাছত দিছিলা। ত' মই ভাবিছোঁ ময়ে প্ৰথম ফোন
অ', তাকেই তাকেই।
অ', কিমান ললে?
মই কি কিমান ললে সুধিছা?
অ', অ', কিমাণ ললে?
অ', মোৰ বেচি লোৱা নাই মানে মই ইমান এটা দামী ফোন ল'বলৈ ভাল নাপাওঁ মোৰ পোন্ধৰ হাজাৰ ল'লে নেকি, পোন্ধৰ হাজাৰ কিবা মানে ষোল্ল হাজাৰ নহয় আৰু পোন্ধৰ হাজাৰত কিবা ছয়শনে কিমান হয় চাগে।
অ, অ, সেইটো চৰত একচুৱেলি হাৰপিকে আছেলে একদম মানে এতিয়াও পইচাটো লাভ ই পাইচা। মই এইটোৱেই মবাইল মানে চাই আছিলোঁ, তাৰমানে হেনেকে অফাৰছ অ, ত মই সেয়াই ভাবিছো পোন্ধৰ হাজাৰত পালা? ভালেই কৰিলা এতিয়াই কিনি লৈছা।
আধা দামত পালোঁ মই।
হী একদম-একদম মই ভাবাই নাছিলোঁ ইমান কম হব বুলি।
আজিকালি মোবাইলটো নহ'লে উশাহ ল'বই নোৱাৰিচোন।
সেইটোৱে-সেইটোৱে।
ইমান বেছি মানে ব্যৱহাৰটো বাঢ়ি গৈছে। আগতে এনেকুৱা নাছিলে লেণ্ডলাইন থাকো গতেই কি কিবা থাকোতেটো মানে তেতিয়া মইতো সৰুতে সেহাৰ পৰা দেখিছোযেই। উম, লেণ্ডলাইনৰ পৰা আৰম্ভ কৰি কিনে মই দেখিছো সকলো।
অ,
সেইকাৰণে, এতিয়া মানে এইটো কি কৰ।
উ
পৰা আহি থাকোঁতে, ফোনটোৰ ওচৰত ৰৈ থাকো লেণ্ডলাইন থাকোতে।
অ, কাৰ কি কেতিয়া ফোন আহিব আৰু ফোন আহিলেনে? একদম সোনকালে কথা পাতো কাৰণ পইচা কাটিব যে। সেইটোৱে আৰু।
উ, উ, সেইটো। এই যে আহ আমাৰ কি নাম আছিলে? দুইহেজাৰ ষোল্লৰ আগত সেইটো আছিলে আৰু পইচা দি মানে প্ৰিপেইড। প্ৰিপেইড টক টাইম সেনেকুৱা বাপৰে এ সেইটো যে দছ টকাৰ ৰিচাৰ্জ ভৰাব লাগে যে, দছ টকাৰ ৰিচাৰ্জৰ কাৰ্ডটো
সাত টকা কি কয়? সাত টকাৰ টক টাইম।
অ, সাত টকাৰ টক টাইম।
আমি আছিলো, ইনঅডিব'ল ইনঅডিবল
অ, অ, আৰু যে মেছেজ কৰিলেও পইচা কাটে। মই এবাৰ এবাৰ ভুলতে মইতো বহুত মেছেজ কৰি পালোঁ। এক একদম লগৰ এজনী গোটেই ৰাতি মেছেজ কৰিছো আমি। পিছদিনাখন যে ফোনৰ পইচা শেষ। মাই একদম মানে মোক ধৰি একেবাৰে বোলে তই এতিয়া মই কেনেকে কিবা দৰকাৰী বস্তু লগা থাকিলে ঘৰৰ মই কেনেকে ক'ম। গোটেই পইচা শেষ কৰি পেলালি। এতিয়া আমি হোৱাটছএপত একেবাৰে মেছেজৰ ওপৰত মেছেজ, ফোনৰ ওপৰত ফোন আজি আমি কি দিনৰ পৰা কত আহিছো আজি।
মানে বস্তু মানে বহুত
বেছি। সেইটোয়ে বহুত বেছি মানে দৌৰা-দৌৰিকে সলনি হৈছে বুলি। ক'ব পাৰি আৰু।
সেইটোৱে।
অহ, মনত আছেনে সেয়া এই যে আহ আমি, মানে একদম সৰুতেতো লেণ্ডলাইন পালো। তাৰ পিছতে সেয়া আছিলে নহয় সেইটো এই যে ওলাই গ'লে যে এটা মানে ঘৰৰ দৰে থাকে সৰু। মানে পিচি অ' পিচি অ'
ইনঅডিব'ল তুমি এনেকে তই চব পাই থাকে ন। অ, ওলালে পি চি অ ইউজ কৰো তেতিয়া ওলালে পইচাটো। এতিয়া নাই আৰু
পাঁচ টকা, পাঁচ টকা দি কথা পাতিব লাগে।
অ',
মোক সৰুতে মায়ে মানে লৈ যায় পিচিঅত যায় কথা পাতিম। ঘৰৰ মানুহৰ লগত কথা পাতিবলে মানে ঘৰত তেতিয়া আহ, লেণ্ডলাইনতটো কিবা বেয়া হৈছিলে নে কি? সেয়া মানে নাই। আৰু অ নিজৰ ফোনো লোৱা নাই। তেতিয়া পিচিওত যাই মানে, কথা পাতিব লাগে অ, পাঁচ টকা। বা দছ টকা এনেকৈ লৈ যায়, সেইটোৰে কথা পাতে আৰু।
দেৎ তেৰি
সেই পিচিঅ আছিলে তাৰ পৰা পিচিঅৰ পৰা নিজৰ ফোন হ'ল সকলোৰে। সেই সৰু-সৰু ব্লেকবেৰী ফোন এটা ওলাইছিলে যে। মনত আছে সেইটো। সেইটো প্ৰথম স্ক্ৰীন টাচ মোবাইল আছিলে কিন্তু ভাৰতবৰ্ষৰ।
অ', এনে এক ধৰি লোৱা প্ৰথমত। এনেকুৱা লেনলাইন আছিল, তাৰ পিছত কিবা মবাইল, কিপেদ মোবাইল যে। নকিয়টো একদম মানে এক সবেই মানে জানে সেয়টোয়ে। মানে মবাইল মানে নকীয়া। আৰু এইটো মনত আছে, এটা যে মানে বন্ধ কৰে আৰু খোলে। ম'বাইলটো।
সেইটো এয়া ব্লেকবেৰীটোৱে নহয় জানো।
ব্লাক বেৰিটো তুমি ক'লা চেনা শাৰট দ
নহয়-নহয় এটা আছিলে মানে ব্লেকবেৰী প্ৰথম সেইটো আছিলে, যোনটো আধা তলৰ ফালে কিপেড থাকে, আৰু ওপৰৰ ফালে স্ক্ৰীণ টাচ থাকে।
অ', অ', তাৰমানে নকীয়াৰোঁ আছিলে, আমি বেয়া কৰিছে। তাৰমানে আছিলে চাগে কোম্পানী উ, সেইটো মানে একদম ফে
আমাৰ একদম প্ৰথমতে মোৰ মনত আছে মানে। আহ, ভাৰতবৰ্ষত নিজৰ এটাই ফোনৰ মানে কোম্পোনী আছিলে। যিটো বহুত বেছি ভালকৈ মানে ফোন বনাইছিলে সেই তেতিয়া আৰু। এতিয়াতটো মানে কি? আমাৰ সেইটো বহুত বদলি গ'ল। আমাৰ যিটো মানে এয়া হয়, বস্তু কিনা বাহিৰৰ পৰা আমাৰ এতিয়া চাইনাৰ পৰা বহুত আহে। শ্বাওমি, ৰিয়েলমি এইবোৰ কিন্তু
উম, হয়।
তেতিয়া মানে কি চেমচাঙৰ ফোন কেইটাও আনকি আমাৰ মানে মানুহে ল'ব নোৱাৰে। আগতে ফোনত ইনষ্টলমেণ্ট ল'ব পৰা নাছিল নহয়। ইনষ্টলমেণ্টত ফোন আগত নাপাইছিলে সি এতিয়াহে এয়া আহ, এটা মানে সেই আছিলে, মাইক্ৰমেক্স বুলি এটা কোম্পেনী আছিলে।
অ', অ', আছিলে-আছিলে। সেইটো একদম
সেই মাই মাক্ৰ'মেক্সটোৱে আছিলে ভাৰতবৰ্ষৰ চবতকে মানে ভালকে মানে ফোন সকলোৰে হাতে-হাতে ফোন আনাৰ যিটো মানে সেই আশ্ৰয়তো মাইক্ৰমেক্সক যায় আৰু।
একে-একে-একে আমাৰ গাওঁটো দেউতাৰ মানে প্ৰথম যোনটো আনিছিলে। তেতিয়া মানে একদম তাজপেদ চাজপেড আহ, কিমাক পাইছেছা এইটো হোৱাটছএপ তেনে এটা যে কথা পাতে, কথা ব কৰে। মানে স্কীনতাচ মোবাইল বলেগ কোম্পানী কিন্তু তেতিয়া মানে ভয় হৈছিলে, চবে নোৱাৰিল সেইকাৰণে তেতিয়া মানে সেইটো মানে এনেকে আছিল, এইটো কেনেকে বুজাও? এটাৰ মানে দুটা, যেনেকে দুটা বিলি হা? এইটো দুটা মানে সেনেকুৱা আছিলে তাৰ মানে-মানে তলত মানে ওলালে এটা ন কি বৰত টাইপ আছে।
অ, অ, সেইটোৱে ব্লেকবেৰী সেইটোয়ে নাম ব্লেকবেৰী ফোন।
আচ্ছা, সেইটো মোৰ তাত কি বুলি কয়? আচ্ছাঁ হ'ব পাৰে। ে লেলি হই আৰু দিজানটো চাগে হেটাত দিম
অ, সেই ডিজাইনটো সেই ডিজাইনটো মানে ব্লেকবেৰীৰ ফোন কেইটা চবতকে বেছি মানে, তেতিয়া আৰম্ভণি আৰু। বিক্ৰী হোৱা দুহেজাৰ চৈধ্য নেকি? নে দুইহেজাৰ মোৰ চনটো মনত নাই কিন্তু অ, এই মনত আছে নে আমি যে এই এ প্ৰথম যে যেতিয়া ওলাইছিলে যে স্কিন মানে স্কিন টাচ নহয়। প্ৰথম যে এনেকে আমি ফোনযেতিয়া পাইছিলোঁ যে, আমি যে সেয়া খেলিছিলোঁ? কি নাম এইটো টেম্পল ৰাণ, টেম্পল ৰান নহয় কি নাম আছিলে এইটো? লোকৰৱাট এংকৰৱাট।
বহু আচে কিবা মোবাইলৰ ন অ, একদম-একদম তেম
অ, টেম্পল ৰাণ টো হ'ল, টেম্পল ৰাণ আৰু চবেৰ চাফ। হ'ল এই মানে স্মাৰ্টফোনৰ প্ৰথম।
অ, অ, মই মানে কৈছো এংগৰৱাত যে সেইটো মানে যোনটো চিনটো হয় সেইটো মানে টেম্পল টাইপ আছিল।
অ, এই মন্দিৰটো সঁচাকে আছেতো।
অ, আছে-আছে মই জিকে বুকত পালো। অ',
মই জানাই নাছিলো যে এংকৰ হোৱাত সেইটো মানে সঁচা জাগা এটা সঁচা মন্দিৰ এটা তাৰ ওপৰত বনাইছে গেমটো আমি যে সৰুতে ইমান খেলিলোঁ এংকৰৱাট।
একদমেই এক আ জানা অ, অ, মই এই এডভাতাস্মেন্ত চালোঁ আৰু ইনষ্টাগ্ৰামত যে সেনেকুৱা স্মাৰ্ট চলেতো চলিব পাৰি। মই বাৰো ডাউনলোড কৰা নাই,
এয়া কি কয়, আমি যেতিয়া প্ৰথম যে স্মাৰ্টফোন পাইছোঁ যে, দুহেজাৰ সোতৰ এনেকুৱা আছিলে নেকি দুহেজাৰ সোতৰ এনেকুৱাত অ', তেতিয়া তেতিয়া মানে, প্ৰথম মানে গোটেই ভাৰতবৰ্ষত আৰু চবতকে বেছি বোলে স্মাৰ্ট ফোন তেতিয়াই চবে লৈছে আৰু, সেই তেতিয়াই লোৱা হোৱা মানে চবতকে বেছি ওলোৱাঁ গেমটো আছিলে চব চাৰফাল চফাই চাৰফ, লগতে কেণ্ডি ক্ৰাছ
ত, সবাই হাতে হাতে কেণ্ডি য'তে যাওঁ সেইটোও ফ্ৰেণ্লিকাছ বা য'ত যাওঁ সেইটোও ফ্ৰেণ্ডলিকা
স্কুলত যাওঁ, স্কুলত যাই কিনে মই কেণ্ডি ক্ৰাছৰ ইমান লেভেল পাইছোঁ। তই কি লেভেল পাইছ? সেই কম্পিটিশন কৰে
আমি, মই মই দাদা মিলাই মানে, এটা একাউণ্ট দি কিনি কিমান সিনো কিন্তু, ইমানবোৰ বাকী আছে মানে ইমান লেভেল বনাইছে ন, ইহঁতে নিজে লাগিব দেই
অ', কেণ্ডি ক্ৰাছৰ কোনো শেষ নাই চাগে আজিলৈ কোনোবা গৈ পাইছে, আছে নেকি?
বাৰু আছে- আছে আমি একদম মানে এনেকে স্ক্ৰন কৰি -কৰি -কৰি তেনিমিনি বহুত ওপৰত আৰু কিন্তু আছে কিন্তু সেই টপ কোৱা মানে ধেমালি নহয় আৰু কুকুৰে।
বাপৰি বহুত কষ্ট মই -মই বহুত- খেলিছিলো নহয় খেলি খেলি মই বহুত ওপৰলৈ বাপ ৰেই ইমান মাথা লগাব লাগে প্ৰথমতেহে সহজ পিছত যে চাৰি হাজাৰ মই নোৱাৰি
মই চাৰি হাজাৰ নে কিমান লেভেল পাই মই অ মানে গেমটো এয়া ডিলিট কৰি দিলোঁ ফোনৰ পৰা।
এ ঠিকেই ঠিকেই সেইবোৰ কথা মনত পৰে এই তাৰপিছত বাউন্ঞ্চ বল এটা আছিলে। সেনেকুৱা বাউঞ্চ বাউঞ্চ বল
আছিলে টকিং টম মেকুৰী থকা গেমটো যে সেইটোত আছিলে
কেইটাৰ লগত সেইটো মানে।